হেল্ল' কি কৰি আছে?
এই মই অকমান মানে গাখীৰ আছিল যে গাখীৰ খিনিৰ পৰা মই অকন চানা বনাইছো দে।
অ' ঠিকে কৈছে ময়ো মানে কি কৰিলো আজি গৰু ৰাতিপুৱা। তাৰ পিছত গৰু খীৰাই লৈ ধোনিয়াকে গাখীৰ খীৰাাই ললো গৰুৰ পৰা গাখীৰ খীৰাই ললো চাৰিজনী গৰু আছিল যে চাৰিজনী খুৱাই ললো খুৱাই ল বো আজিনো কি কৰিম বোলো পনীৰ বনাম। ঘৰতে বোলো আজি পনীৰ ব কাকো নিদিওঁ আজি ডায়ৰ দিব নাযাওঁ
সেনেকে বনালো কিন্তু আমাৰ ল'ৰা ছোৱালী কেঁচাই পনিৰ খাই ইমান ভাল পায় ও, কয়ছেহেনে টামাম পনীৰ খাই।
হয়নে।
অ' মানে মই এতিয়া চানা বনাইছিলো হোটেলখনত তাৰমানে আমাৰ হোটেল আছে যে। হোটেলত মানে গোলা কেইটামান বনাই দিব লাগে। কালি গোলা আজিয়ে মানে চানা খিনি ঠিক কৰি থৈ দিলে কাইলৈ গোলা বনাই দি দিব পাৰি আৰু মানে মই' অকন সহায় কৰি দিছো, মই নবনাও। আমাৰ উম এনে কাৰিকৰ আছে বনাই দিব। হোটেলত সেই চানা খিনি মানে লাগি ভাগি অক দি আছিলো্
উম।
ভাবিছিলো এইেইখিনি মানে সকলোৱে মিলি জুলি মানে বনাই দিওঁ আৰু‌। অকণ মানুহজনে অকণ মানে গাইকৰজনৰ অকনমান কষ্ট হৈ আছে যে। মানে তাৰ অকম জ্বৰ জ্বৰ উঠি আছে এই জ্বৰ কাৰণে মে মোক কৈছে মে আপুনি মোক বনাই দিয়কচোন। তেতিয়া কলো মই পাৰিম জানো কৈছে মই দেখাই দিওঁ আপুনি অকন মোক সহায় কৰি দিয়ক। মই অলপ হেল্প কৰি দিছো মানুহজনক মক এয়া দিও এ মানেৰে মানুহজনে মোক অকনমান কৈছে আপুনি বেয়া নাপাব আপোনাক মই ম কবই নালাগে, কিন্তু এতিয়া মোৰ উপায় নাই মোৰ গা বেয়া যে, মোৰ গা বেয়া কাৰণে মই আপোনাক কৈছোঁ। হ'ব দে বোলোঁ মই বেয়া নাপাওঁ।
হয়। হয় এতিয়া মানে কি হৈছে জানে? আমাৰ মানে মই আজি গাখীৰ খিৰাই লৈ পনিৰ বনালো তাৰ পিছত অলপ আকৌ গোলাও বনালো। বিশটামান গোলাও বনালোঁ। তাৰপিছত ধুনীয়াকে
ভাল কথা দেই।
অ, বনাই লোৱা পিছত খালোঁ ধুনীয়া লাগিছে খাই গা উম ওচৰৰ আলহী মা আলহী আহিছিল ওচৰৰ মানুহ দুটা। ভাল আহিছিল। তাকো দিছোঁ কৈছে কোনে বনাইছে? বোলো মই বনাইছোঁ। সিহঁতে বিশ্বাস কৰা নাছিল। অ, বিশ্বাস কৰা নাছিল, যে মই বনাইছোঁ বুলি। তেতিয়া মানে আমাৰ ঘৰৰ পৰিয়ালে ক'লে ত কৈছে তাই বনোৱা হয় দিয়া। কৈছে ইমান ধুনীয়া লাগিছে অ বুলি কৈছে।
তোৰ বনাব জানোঁ বুলি মই নাজানোঁ নহয়, মই মাতি দিব পাৰিলো হয়। আমাৰ ঘৰতো বনাই দিবগৈ। অ, ক'ব পাৰিলো হয়। মই মানুহজনক কৈছিলোঁৱেই। মই নোৱাৰিম নেকি?
উম।
তাই কৈছে মোক দেখাই দিলে। দেখাই দিয়াৰ লগে লগে মই পাৰি গলোঁ। মোক কৈছে বাইদেউ আপুনি পাৰিব পাৰিব। মই কৈছোঁ মই নাই এদিনো বনাই পোৱা নাই। কৈছে পাৰিব পাৰিব। কিয় নোৱাৰিব? মই দেখাই যাম, আপুনি খালি কৰি যাব। তেনেকে কৰি গোটেই কেইটাই লগ লাগি কৰিলোঁ।
তেনেকে কৰিলে চোন একো অসুবিধাই নাই।
সেনেকে হৈয়ে যাব। মোৰ আকৌ কাম কৰিলে লগ ব লগৰ লগৰ মানুহ পোৱা নাযায় দিয়ক। আমাৰ এইফালে বহুত টান পইচা দিলেও পোৱা নাযায় গম পাইছেনে?
অহ আমাৰ অকল ৰেগুলাৰ থাকে যে, ৰেগুলাৰ কাৰিকৰ থাকে। সেইটো কাৰণে আমাৰ মানে প্ৰব্লেম নাই।
অ সেই তাকেই বোলো গাৰ তাৰ পিছত দৈ অলপো বনাই থৈ দিছোঁ। আজি বতৰ হেৰি হয় যদিও খালি মানে দৈ খিনি খাম আৰু আপুনি দৈ খাই ভাল পায় নে নাই? দৈ আপুনি খাই ভাল পায় নে নাই? মই যে দৈ চেনী দিওঁ খাওঁ, মিঠৈ দিওঁ খাওঁ, চিৰাৰ লগতো খাওঁ। মুঠতে যেতিয়া যন মন যায়, যেনেকে মন যায় তেনেকেই খাওঁ।
শুইছে।
হা হা। আমাৰ ইয়াত আছে মানে, কি কৰিছে, আমাক মানুহ বিলাকে যে, গোবৰ যে গোবৰ বিলাক একদম কি মজা মজা সাৰ বনাইছে নহয়। তাৰ পিছত আকৌ গোবৰ গেছ বনাইছে। আৰু কি কৰিছে আমাৰ যিহেতু কেতিয়াবা বাৰিষা দিন কেইটাৰ কাৰণে খৰিত যে, গোবৰ যে ল লগাই লগাই যে, খৰি নহ'লেও যে মানে গেছ নহ'লেও আমি সেয়াই দি ভাত বনাব পাৰোঁ। গোবৰ ব্যৱহাৰটো আমি মানে পেলাই নিদিওঁ। গোবৰ বুটলি আনি আমি দম কৰি ৰাখিছোঁ।
ভাল কথা।
অ' তাৰ পৰা আমি খৰি এডাল এডাল খৰি দি গোবৰ মেৰিয়াই মেৰিয়াই আমি ৰ'দত শুকাই লওঁ। বৰষুণত আমি সেয়া মানে দুডাল এডাল দি থৈ দিলে এডাল লগত আৰু দুই এডাল মানে খৰি দিলে একদম ধুনীয়াকে লাগি থাকে যে তেতিয়া মই মানে খৰি নহ'লেও, আমি তাতে ভাত বনাব পাৰোঁ। তোমালোকে তেনেকুৱা বনোৱা নে?
উম।
আমাৰ ইয়াত এইটো বহুত চলিছে চলি থাকে গোবৰ মানে আমাৰ ইয়াত ইঘৰে সিঘৰক দিবলৈ টান পায়। আমাৰ ইয়াত মানে গোবৰটো মানে বহুত মানে মূল্যৱান।
উম।
আৰু গোবৰ গেছতটো যে
উম।
গোবৰ গেছৰ মানে পৰাও মানে উ বনাই লৈছে টেংকি বনাই বনাই ধুনীয়াকে মানে চিষ্টেমত মানে গেছ মানে বনাইছে মানে
অ' অ'। তাকেই।
আৰু আমাৰ ইয়াত মানে আৰু এটা হয় মানে গোবৰ সাৰটো যে কোনো কাকো এনেই নিদিয়ে ঠেলা ছিষ্টেমত আমি বিক্ৰী কৰি দিয়ে ইয়াত। পথাৰত দিব লগা লে পাচলিত দিব লগা হ'লে মানে সি আমি কিনিহে আনিব লাগে কোনো কাকো এনেই নিদিয়ে। তোমালোকৰ তাত চাগে এনেই পেলাই দিয়ে। হা।
কি কৈছে?
তোমালোকৰ তাত চাগেই এনেই পেলাই দিয়ে। আমাৰ ইয়াত কিন্তু কোনো কাকো পেলাই নিদিয়ে।
পইচা দিলেহে এটিং দিয়ে। পইচা দিলেহে দিয়ে। আজিকালি গোবৰসাৰ গৰু আছে গোবৰ পাবলৈ টান।
তে গৰু মানে কি, আজিকালি গৰু নাইকিয়া হৈছে যে, যিটি মানে যি বিলাক ঘৰত গৰু আছে, সিহঁতে মানে গৰু গোবৰখিনি দিবলৈ ইমান টান পায়, আমি পইচা দি দি কিনো।
উম তাকেই
অ', তাকেইতো, ইমান মূল্যবান হৈছে গোবৰটো। আৰু মানে খেতি পথাৰত আমাৰ যিহেত তু প্ৰয়োজন হয়, আ, পাচলি গুৰিত দিব প্ৰয়োজন হয় সেইটো খেতি পথাৰত দিব প্ৰয়োজন হয়, সেইটো কাৰণে আমি কি কৰোঁ মানে আৰু জুই জ্বলাবলৈ ব্যৱহাৰ কৰোঁ যে
উম
মূল্যবান হৈ পৰিছে আমাৰ ইয়াত, তোমালোকে কি কৰি-পেলাই দিয়া নে তোমালোকে ইয়াত
মই কি কৰোঁ, মই কি কৰোঁ মোৰ গোটেই গৰু চাৰিজনীৰ গোবৰ মই পাচলি ৰুইছো যে, পাচলি গুৰিতে মই ধুনীয়াকে থাপি থাপি দি থৈ দিওঁ।
ভাল কথ
বৰষুণ পৰিলেতো, কামত লগাইছো এতিয়া মই আঠ আঁঠুৱা তৰিছো বিছনাখনৰ, তাৰপিছত আৰু
ভিতৰত কি কি লেতেৰা আছিল আক সেই সেইটোৱে মানে কৰি আছো বিলাক চাফা কৰিছো মই এনে লেতেৰাত থাকিব ক বাৰু লেতেৰাত
অ ভাল কথা।
উম।
মই খালো-খালো। কেতিয়াবাই খালো, এতিয়া মই এনে বহি-বহি কাম কৰি আছিলো। ফোনটো ভাবিলো তোমালৈ এবাৰ কৰি দিওঁ। মানে দিনটোক কথা পাতিব পৰা নাছিলো যে। এতিয়াই পাতিলো। আজিকালি মানে সময় টাইমটো একদম নাইকিয়া হৈ গ'ল।
লৰা ছোৱালী ডাঙৰ হৈ আহিছে।
টাইমতটো একদম কমি গৈছে আজিকালি টাইমত মানে একো- উম মানে সময় মানে কোনো মানে হেৰি নাইকিয়া হৈ গৈছেগে যিকোনো কামত ব্যৱহাৰ কৰিব লগা হৈছে।
অ।
ঘৰত এতিয়া মানে বহুত কাম চলিছে যে সেই কামৰ কাৰণে মানে সময় দিব নোৱাৰো। আৰু এতিয়া মানে আমি
কিয় কৰিছে আপুনি?
কেঁচা পাচলি কিছুমান মানে এ ধুনীয়াকে সজাইছো ফ্ৰিজত থৈ দিওঁ।
ফ্ৰীজত নথও আৰু, ফ্ৰীজত থৈ দিলে গেল
অ নাই নাই আমি আমি আকৌ কি কওঁ পলিথিন বান্ধি থৈ দিওঁ যে। পলিথিন বান্ধি থৈ দিলে আমাৰ নেগেলে।
হয় নাই?
ধুনীয়াকে পলিথিন বান্ধি ভৰাই থৈ দিও।
অবাৰ মানে আলু খেতি বুলি ভাবিছো্
হয় নেকি।
আলু বজাৰৰ পৰা নিকিনিলেও ঘৰৰ পৰা এটা-দুটাকে খালেও বহুত, নহয় জানো?
আলু খেতি কৰা নে?
সৰু
কেই বিঘা মান কৰা?
দেৰ বিঘা, দুই বিঘা।
বিঘা কিমানকে পৰে? হেল্ল'।
কৈ আছো, মই মাত দি আছো, কোৱা।
বিঘা কেইমোনকে পৰে?
আঠল মান হয়।
আচমোন বহুত হয় বিক্ৰীত কৰা। দোকানত ঘৰত।
নাই নাই সিহঁতে কৈছে বিকি হেৰিত পঢ়িব এ কি ছয় দহ হা হলচেল, হলচলেই হওক বা হেৰিকে হওক তেনেকে আৰু।
অ খুচুৰা নহয়।
খুচুৰা নহয় খুচুৰা বিক্ৰী কৰিলে লাভ নহয় তেতিয়া। মানে অসুবিধা হয় যে।
কম, কম পইচা পালে খাই নাইকিয়া হৈ যায় না?
সেইটোতো হয় ন।
দিগদাৰী, কম, কম পইচা পালে কামত নাহে। পাইকাৰী ৰেটত দি দিলে, পইচাটো একেলগে পোৱলে, পালে মানে কামত আহি যায়, কিবা এটা কৰিব পৰা যায়।
দ, দ, দ, দ, দ, অ,।
ভাল কথা তেনেকে বিক্ৰী কৰিবা।
দ-দ-দ-স।
ভাল কথা দেই ভাল কথা ভাল, তেনেকে বিক্ৰী কৰিবা তেতিয়া মানে কোনো ভেজাল নাথাকে, পইচাটো মুঠতে পাবা। হয় ন?
তেন, তেন, তেন, তেন, হেল্ল'।